অহ ভালনে তোমাৰ
ভালনে আপোনাৰ
আছো দিয়া যেনে তেনে
গা মুৰ ঠিকে আছে
অ মোৰ এই অকমান ডিঙি বিষ এটা হৈ আছিলে তাৰপিছত এতিয়া অকণমন আজি কম যেন লাগিছে দেখোন
বতৰটো বহুত বেয়া হৈছে
অ এই বৰ গৰম এই ঠাণ্ডা
তাকেইতো বৰ ৰ'দ দিলে কেনেকুৱা গৰম এটা লাগে আৰু বৰষুণ দিলে ঠাণ্ডা লাগে কিন্তু আকৌ ফেনখন নল'লেও নহয়
নললেও নহয় অ ভিতৰত গৰম
ফেন ল'লেও ঠাণ্ডা লাগে এয়া মোৰ সেই ল'ৰা টো সি তেনেকুৱা হ'ল আক
অ ভাল পাইছে নে এতিয়া
ভাল পাইছে উ এ মানে তাৰ কি হ'ল মাজতে গেছ উঠি পিনে বমি হ'ল মানে দুদিন তাৰ বমি হ'ল তাৰপিছত সি আৰু অলপ ভাল পালে তাৰপিছত চৰ্দি লগা নিচিনা হ'ল এতিয়া প্ৰগিয়া মানে কি হ'ল আপোনাৰ দুৰ্বল নিচিনা হ'ল মানে কোনোবা এটা সময়ত ইমান মানে উম পেন পেনাই থাকে মূৰটো গৰম উঠি যায় মানে
উম
সেইটোৱে
অ এই ল'ৰা ছোৱালী বৰ দিগদাৰ অসুখ হ'লে
সেইটোৱে পাই
আমাৰ এই নাতিনীজনীও তেনেকে জ্বৰ হ'ল ইমান দিন জ্বৰ তাই চাৰি দিন জ্বৰ স্কুল চাৰি দিন পাঁচদিন খতি তি তাৰপিছত মাক কৰো তাই স্কুলত কৰে তাইয়ো এতিয়া তাই তাইৰ কাৰণে তাইয়ো খতি হৈছে আজিকালি তেনেকে কম ত তাই দুদিন স্কুল চুটি ল'লে কেনে তিনদিন চুটি ল'লে ছোৱালী চাৰিদিনৰ পিছত যেনে তেনে গ'ল আৰু গৈ পেলাই অ এতিয়া কম খোৱা বোৱা বিলাক মন নকৰে
মন নকৰে উম
উম এতিয়া অকণ ভাল পাইছে আৰু এতিয়া
আৰু মানে আপোনাক সেই বত বতৰৰ কাৰণে মানে সিহঁতৰ বেমাৰ হ'লে এনেকুৱা হয় মোৰে হওঁক নেকি
সেই তেনেকুৱা লাগে মাক বিলাকৰ কষ্ট
ৰাতি নুশুব দিনত
অ আকৌ নেখাই নপঢ়ে একো বস্তু ন
সেইটোয়ে আৰু সিহঁতে নেখালে আমাৰো খাবলে মন নেযায় ন
নেযায় নহয় মনটো বেয়া লাগি থাকেতো মোৰ এতিয়া তাই হলে মোৰো এতিয়া চিন্তা লাগি থাকে ফোন কৰি থাকো এ কেনেকে কি কৰে স্কুলে কষ্টও হয় দিয়া অহা যোৱা মাকৰো কষ্ট কষ্ট বহুত। থা, চাকৰি কৰা মানুহৰ আৰু কষ্ট।
হয়, হয়। এয়া। তাৰপৰা হেই, মানে এতিয়া হেই কোনোবা এটা সময়ত ধুনীয়াকৈ খেলি থাকিব, খেলি থাকিব যদি মানে মোক দেখা পায় কেনেবাকে সৌ গোলাও মানে
উম। মাকক লাগি থাকে।
অশান্তি লাগি যায়গৈ কোনবা
অ', সেইটো হ'বই আৰু উপায় নাই।
কিন্তু পিছত মনটোও বেয়া লাগে।
অ'। আজিকালি ল'ৰা-ছোৱালী মৰিবই লাগ ন-নোৱাৰি কণ্ট্ৰল কৰি আমি এতিয়া ল'ৰা-ছোৱালী মাৰি পোৱা নাছিলোঁ। কিন্তু আমাৰ এতিয়া নাতিনীজনীক তাই মাৰে।
মই, মই, ইয়াকো দিওঁ কিন্তু দেই। মানে, এনি টাইম নহয় আৰু কিন্তু কোনোবা এটা সময়ত দিওঁ। পিতন দিওঁ। মানে, মানে নোৱাৰোঁ গৈ
আমাৰ ছোৱালী যদিও মানে আজিকালি ইমান মাৰ খায় তাইয়ো। বহুত দু ত আজিকালি ল'ৰা ছোৱালীবোৰ
এ আজিকালি ল'ৰা ছোৱালী বুলি একো কথা নাই।
একো কথা নাই অ' সমান।
তাকে আৰু বিশেষকে মানে খোৱা বোৱাত যদি কেনেবাকে বেয়া হ'ল।
উম। খোৱাত বেয়াই আমাৰ এই খোৱাত ভাল নহয় এই। হেৰিবিলাক খাই কিন্তু ফল মূল বোৰ ভাল পায়। ভাত চাত বোৰ ইমান নাখায় কন অকন খায়।
উম আমাৰ সে ফল মূল খাই। ফল মলুহে চব নাখায়। কলটো খাই, আপেল খায়।
আহ
আম এতিয়া ঘৰতে আছে নেখায়। মানে আমাৰ ঘৰ আম জোপাই পকিছে উহু মানে ঘৰৰ আমজোপা ইমান ধুনীয়া কিনা আমো পত্তা নাপায়।
উম আমাৰ তাই আক আম খায় আমু খায় লিচু খায়। কঠালো খাই আকৌ তৰমুজ ভাল পায় তিঁয়হ ভাল পায় তাই চব। ফলে ভাল পায় মধুৰি খায়। সৰুৰে পৰাই তাই খুব ফল মূল খোৱালে যে ফল মূলটো মানে তাই চব। ফলেই খায়।
অ অ আমাৰ ই মধুৰীটো খাই আপেল টো খায়। কলটো খায় এই লিচু তাৰপিছত এইবিলাক মানে তৰমুচ চৰমুচ মই সেই কেতিয়াবা জুচ বনাই দি। তো
অ হ
এ খায়।
আমাৰ এই ফল মূল মানে নাখাও বুলি নকয়। খায়। তামানে তাই বস্তু বস্তুবিলাক বেছি খাব নোৱাৰে অলপ অলপ খাই। অকমান খোৱাৰ পিছত আকৌ ভোক ভোক লাগে তেতিয়া সেই আম এটা খালে এনেকুৱা কিন্তু ভাতটো সেই অকনমান খায় মানে দুবছৰিয়া ছোৱালী অ সেইয়ে ইিটো সিটো লাগি থাকে আৰু ভাত। টো নহয় আৰু এনে অনন্য ফল মূল হিটো সিটো লাগি। ঠিকে কিবা জুচেই খালে আৰু এতিয়া মানে তাই মাছ মাংস নেখোৱা হৈছে। মাংসটো এতিয়া ভা ভাজি মাংসতটো খাবলৈ লাগে। গে মানে জোল চুল বিলাক মানে? বৰ এটা ভাল নেপ পাৰ জোল মাছৰ তৰকাৰী তৰকাৰী মাংসটো জোলকণ খাই মাংসটো ইমান নাখায়। অ' পকৰা চকৰা
নাখায় মাংস নাখায় মে জলো নাখায় অম বাৰু কণীটো খায় দেই।
আগতে খাইছিল সৰুতে এতিয়া জনা হ পৰা কম খোৱা হ'ল। মানে তাইক বেত‌ বেত জোচ বনাই দিলে তেনেকে খায় এ হৈ যায় তেনেকে খাইতো লাভ নাই বইল কণীটো খালেহে ভাল অ'। উপায় নাই আৰু কেতিয়াবা তেনেকে দিয়ে আৰু।
যিয় অকণমান যাব আৰু মানে। পুটিন হিচাপত
অকমান আৰু জনা হলে যদি খাই নাজানো এতিয়া আঠ বছৰত সোমাল খাব পৰা হ'ল।
ভাতকৈ মানে মোৰ যে কোনোবা এটা সময়ত মানে বেলেলেগ খং উঠে আৰু কেতিয়াবা মই কি কৰো ওচৰৰ মানুহৰ ঘৰত লৈ লৈ যাওঁ। তাত অ'। খায় যদি।
অ'।
খাওঁক।
খাইনে তেতিয়া বেলেগৰ ঘৰত আকৌ খাই।
খাই খাই।
অ' অ' আমাৰ এই নিমখ তেলৰ ভাত ভাল পায় নিমখ তেল।
অ' আমাৰ ই
আকৌ পানী দিয়া ভাত খাব। নিমখ তেলে খাব। আৰু দালি ভাতো খাই কিন্তু আৰু লগত আলু ভাজি অন্য নাখায়। আলুটো মচমচীয়া হব লাগিব পিটিকাটো নাখায়। তাই মানে চব মচমচীয়া বস্তু বস্তুবোৰ ভাল পায় সেইটো কাৰণে তাই মানুহজনীও ক্ষীণ এতিয়া মানে সৰু হৈ আছে বয়সতকে। আমি জোকা বোলো তেওঁ চাপৰ হবি হেৰি এতিয়া আন বছৰ লৱ ওখ হ'বই লাগিছিল। এতিয়াও এইবাৰ অকণ ওখ হৈ হৈছে। ক্লাছটো পালেগে।
ম ইয়ও কিন্তু সেই গ্ৰথটো ইমান নাই-নাই মানে সেই খোৱা, নোখোৱাৰ ফলত নাই মানে। প্ৰথমি ইয়াতকে কিছুমান সৰু উম', এতিয়া ইয়াত এতিয়া কিছুমান সৰু-সৰু ল'ৰা-ছোৱালী মানে হাত ভৰিবিলাক একদম পুৰা মজবুত। হয়ে।
অ', আম এই তেনেকোৱা। ৰুটি খালে লুচি দিলে, এখন খাব।
তকাৰে সেই ডাক্তৰে পৰা কয় কি বোলে খিনহে ভাল।
অ', সেইটো হয় কিন্তু বয়স অনুপাত ত হেৰি হ'ব লাগে ইমান শকতো নালাগে।
অ', অকনমান লাগে আৰু অ', অকনমান লাগে বেছিও নিবিচাৰো কিন্তু অকনমান লাগে কাপোৰ কানি পিন্ধিলে যাতে ভাল লাগে।
আহ।
স মানে ইফালে আপোনাৰ নেচা যে মোৰফালে।
অ'।
সেই তেনেকুৱা হয় আকৌ আৰু ক্ষীণ বুলি কয়, মাক মানুহ মাক বিলাককে কথাবিলাক কয় মানুহে। খোৱা যতন লয় অ', নাচাই। এতিয়া আমিহে জানো কিমান কষ্ট কৰি খাব লগা হয়।
আজিকালি ল'ৰা-ছোৱালী বৰ দিগদাৰ আৰু আজিকালি মোবাইল চাইছে চাই খাই লৈ চালি তাক দিয়া নে?
আমাৰ ই কিন্তু সেইটো ভাগটো মানে মই নিজে
নিদিবা অ' অ' কৰিলা।
মানে কি হ'ল তাৰ মাজতে খুব জ্বৰ হ'ল। পেন পেনাই থাকে, পেন তেনেকেনো মোবাইলটো দি পেলাই বহাই থৈ দিওঁ।
অ', সেইটোয়েইটো তোম আকৌ সেইটোয়ে আৰামাৰ আৰু তেনেকে নি নিতি অভ্যাসত পৰিণত হোৱাৰ পিছত নো হয় আমাৰ এতিয়া ছোৱালীজনীক এৰুৱাব পৰা নাই নহয়। তাৰমানে বাকী স্কুলত থকাখিনি সময় বা নাছিল পাই যেতিয়া এনেই থকা সময়ত তেতিয়া তাইক মোবাইলটো ল লাগিব আৰু খাওঁতে লাগিব। সেইকাৰণে ডেন্সত দিছে আৰ্ট স্কুলত দিছে এইবিলাকত দি দি টাইমবিলাক
হেৰি পাছ কৰি আছে অ' সেইটো ভালেই কৰিছে বাৰু দেই।
আৰু পঢ়া সময়ত সি যিখন পঢ়ে এতিয়া সেই এনে থকা খিনি সময়ত তাইক তেতিয়া লাগিব আৰু নহলে খেদিব লাগিব মাকে
অ' অ'।
এনে থাকিবই নোৱাৰে। আইতাকে বা মাকে কোনোবাই খেলিবই লাগিব। আমাৰ ঘৰত মইয়ো খেলোঁ। কেৰেম চেৰেম অনেক বস্তু। তহ আমাৰ ঘৰত তাই মানে আগতে তিনি বছৰ মানে স্কুলে অনা নিয়া কৰোতে আমাৰ ঘৰত থয়। এ লোৱাতে লৈ সেয়ে আৰু তেতিয়া থাকে সিও খেলে ময়ো খেলো। তাইৰ লগত। তেনেকে খেলি খেলি ডাঙৰ কৰিলো এতিয়া ইমান হেৰি নকৰে যেনিবা।
হয় হয় উপায় নাই মানে ল'ৰা ছোৱালীৰ লগত ল'ৰা ছোৱালী হ'বই লাগিব।
কমিলে আৰু আমাৰ লগত খেলে এই ল'ৰাটোৰ লগত অকন খেলে হেৰিবিলাক। এইবিলাক তাই চব খেলিবলে লাগে আৰু বেডমিণ্টন বা হেৰি এইবিলাক তাক লগাই আৰু খেলা বস্তু বিলাক কম ইমানবিলাক বস্তু থবলে জাগা নাইকিয়া কৰিছে এখোপা আমাৰ ইয়াত আছে এখোপা তাততো আছেই।
আৰু সিহঁতৰ মানে খেলাতে বেছি পইচা খৰচ হয়।
উম বহুত বস্তু লাগে আৰু বজাৰতে গ'লেই লাগ
কিবা এটা লগা হয় উম আৰু মানুহৰ আগতে কৈ দিয়ে আপোনাৰ নিদিলেও নহয়। হয়। সেইটো কথা আকৌ তাকে বাৰু ঠিকে আছে দিয়ক।
অ' হ'ব দিয়া ৰাখা উম।